উম হেল্ল' অ শুনিছা
উম শুনিছো
কি কৰি আছা।
এ ফটোৱামি কৰি
হম কি ফটোৱামি কৰি আছা। অঁ
পাইছো বেলেগক কিতাপ অঁ মেলিছো অই এনেকোৱা যে ৰিলছ এটা আছে হে
অঁ অঁ
কাইলৈ আছে জানানে ল'ৰা ছোৱালীবোৰে মোক মাথাটো আধা বৰবাদ। কৈ দিয়া খাই খাই। পৰীক্ষা কাইলে নটা বজাৰ পৰা আছে এফালে কাইলে এডমিশনো আছে মানে দেই। অঁ অঁ এই এইটোতো সাধাৰণ জানানাই সেইদিনাখন মোৰ এজনী ছোৱালীয়ে কি সুধিছে বুলি ভাবিছা অঁ বা মই বোলে এডমিশন কৰিবলে। এ যাম বাক লৈ গ'লে হ'ব নাই মা যাব নোৱাৰিব বোলে আম লগত পৰে ষ্টেজখিনি
তুমি কবা না নহব না নহব তোমাৰ অফিচিয়েল একদম দেউতাকহে নিব পাৰিবা।
এনেকোৱা জমনি জমনি কথা আৰু এইটো কেছ ফাষ্ট। লিষ্ট মাৰিলে মই গমেই নাপালো ছেকেণ্ডলিষ্ট মই এডমিচন নললো, ছেকেণ্ডলিষ্টতটো নললো এতিয়া কি কৰিম মই এনেকোৱা
অঁ এইয়া হেৰি
থাৰ্ড ডিভিজন পোৱা গাল কিন্তু আছেই
অঁ ইউনিয়ন বডিত থকাবোৰে মানে লাষ্টত মানে যোনবিলাকৰ মানে এডমিচন নহয় গৈ থাড ডিভিজন। পাৰ্চেন্টেজ যোন বোৰৰ কম থাকে ন সেইবোৰক মানে ভৰাব পাৰে আৰু সেইখিনি থাকে।
এব পাঁচটাহে পাঁচটাহে চিট থাকে আমাৰ।
আগতে দছটা আছিলে অঁ অঁ আমি যেতিয়া মানে কলেজত পঢ়ি আছিলো। তেতিয়া মানে আমাৰ এডমিশন হ'ল। মোৰ মানে লগৰ ল'ৰাজনৰ তাৰ মানে পাৰ্চেন্টেজ বিশেষ ভাল নাছিলে ফৰ্টি থ্ৰী আছিলে এতিয়া তিয়াল্লিশ শতংশৰ কাৰণে মানে। তাৰ এডমিশনতটো হোৱা নাই। তেতিয়া মানে। এ ইউনিয়ন বডিৰ দাদা এজন চিনাকি আছিলে জি এচ আছিলে তেওঁ। তেতিয়া মানে আমাক কৈছিলে যে নি। যে পাৰিম দিয়া এনেকৈ সেনেকৈ
পইচা ললে নে?
নাই লোৱা পইচা এটকাওঁ লোৱা নাই কিন্তু,
অ দে ভাল আছিল তেওঁ
অ মানে আগতে মানে সেইটোত ইমান টা মানে পইচাৰ সেইটো নকৰে
অ আজিকালি আকৌ পইচা চলে নহয় ইউনিয়নৰ মানুহবোৰ কমতি হাৰমি নেকি?
উম নহয় সেইটো আকৌ ল'ব লগা বাধ্য হয়নো কিহৰ কাৰণে কাৰণ তাত যে- আঁহ আগতে স্কুলৰ যে অ কলেজৰ ফাণ্ডৰ পৰা বহুত পইচা দিয়ে। এতিয়া যে সেইটো বস্তু যে উম মানে কলেজে যে খাই দিয়ে সেইটো গম পাইছা নাই
হয় হয় অঁহ নিদিয়ে নিদিয়ে তুমি মৰি যাবা এপ্লিকেচন দি দি পইছা, উলিয়াব নোৱাৰো কাম হাতত ল'বই নিদিয়ে কাম অ মানে আধা আধি কৰিয়ে থয় ন তাহাঁতি কি কাম হাতত ল'বা উলিয়াই বৰ মাথা মাৰিব বহুত বেয়া বস্তু, এই টো দে এইটো এ মাত তাহাঁতে তো ঘূৰাইব এই ল'ৰা ছোৱালী খিনিয়ে, মাথাটো খাবই তোমাৰ
হয় দিয়া
টাইমত মই প্ৰিঞ্চিপাল ৰ লগত মোৰ ডাইৰেক্ট তৰ্কাতৰ্কি অলপ হ'ল। খেললে যোৱালৈ
অহ অহ
বেয়া একদম মানে
এইবোৰ দায়িত্ব লোৱাত বৰ- বেয়া গম পাইছা,
কাজিয়া অ মোৰ মোৰ জানানে নামটো ডুবাইত হৈ গৈছে যোৱাবাৰ মই দিলো মোক ফালৰ পৰা দুটাক এডমিশন দিলো হা। উম ছোৱালী এজনীক দিছিলো আৰু ল'ৰা এটাক দিছিলো। ছোৱীজনীজনী ছোৱালীজনীয়ে ছেকেণ্ড ছেমিষ্টাৰ ফাৰ্ষ্ট চেমিষ্টাৰ গোটেইকেইটা চাবজেক্টতে বেক লগাইছে আৰু ছেকেণ্ড ছেমিষ্টাৰ একযাম দিব নাহিলে। আৰু মই এইফালে কমপাৰজেজ আছিলে ৰিকুৱেষ্ট কৰি পেলাই অ বি চি আছিলে তাই,
অহ অহ
লম বুলি ক'লে নেপ পায় এনেও মেজৰ নাপালেহেঁতেন- এ খাতিৰ কৰি পেলাই চাৰ এই চদি খাতি কৰি দিয়ালো চিটটো তাৰপিছত এনেকুৱা কৰি পেলাই হ এই বদনাম হৈ যায়। ন এনেকে
সেইটো মানে তোমালোকে যাক মানে ভৰৱা তোমালোকৰ মানে আণ্ডাৰত সিহঁতৰ মানে তোমালোকৰ ওপৰত ৰিস্ক থাকে নে কি
ৰিস্ক নাথাকে ৰিস্ক নাথাকে বাৰু যি হল হল এনেকুৱা হয় কিন্তু এতিয়া তাই মানে এনেকে- কৈছিলে যে মই ছচিয়লজিতে মেজৰ ল'ম বেলেগত নলওঁ বুলি কৈছিলে। চিটটোতো নাপাই তেতিয়া মানে মই যদি গৈ পেলাই ৰিকুৱেষ্ট কৰিলোগৈ আকৌ
উম উম হয় দিয়া
অ তাৰ পিছত এই পিছত দিয়েতো চিনি পাই গ'ল তাই হেৰি কৰিছে মানে কথা পাতি দি দিলে ন দিপাৰত মেনটৰ অ তেতিয়া ছাৰে কয় মানে এনেকে কি হ'ল তাই এনেকুৱা কৰিছে নাই একজাম দিবও মানে এনেকে শুনিলে মানে খং উঠে আৰু আৰু অ খং উঠে যিমান যি হলেও উম
আৰু এইচ অ' ড বোৰে মানে খং কৰে ন তেওঁলোকে ভাল ভাল ষ্টুডেন্ট ল'ব বিচাৰে বিচাৰিব ভাল হওক বেয়া হওঁক তথাপিও যদি মানে
দিপাৰত মেনটোৰ বনাম হৈ যায়।
যদি মানে ক্লাছ কৰা নাইবা উ ক্লাছ কৰাত যদি খেলি মেলি কলেজত যোৱা দেৰি এ খেলি মেলি হয় বহুত ক্ষতি কৰে উম
আৰু তেনেকুৱা আৰু এটা ল'ৰাই কৰিছে তেনেকোৱা অ এ মানে আৰু কমাৰ্চতে লয় এডমিশ্যন আৰু বুলি দেই হেৰি কৰিলে এক দম পাটেচ বিধ্যানা তাৰৰপাছত মিলাই মেলি কিমান খন এপ্লিকেন লি লিখিছো নহয় ইফাল সিফাল কৰিছো তাৰ পিছত তেতিয়া তাই তাই বায়েকৰ কাৰণে কৰি দো আচলতে বায়েকে মানে এতিয়া দেখিলেও নামাতে মোৰ হ খঙে উঠে যা বোলো এক টকাও নোলোৱাকে কৰি দিছো আজিকালিনো কিমান পইচা খাই দিয়ে। এতিয়া মই মোক বোলো একদম নকবি কোনো মই দিয়াব নোৱাৰো বুলি কৈছো। চবকে
অ আৰু লগৰ ল'ৰা ছোৱালীৰ খাতিৰত অ লগৰ ল'ৰা ছোৱালী খাতিৰত কৰিব পৰা কৰি কৰা যায় কিন্তু লাষ্টত হয় আকৌ এনেকুৱা খেলি মেলি।
খং উঠে।
কিছুমান ছোৱালীকতো বিশ্বাস কৰিবই নোৱাৰে পতককে বিয়া গুচি যায়। বেলেগ দেশত
অ হ এনে বেয়া লাগে আৰু এনেকে এনে এডমিশন কৰালে মানে একো নাই কিন্তু এনেকে যদি কৈছে যে আমুকটো দে ডিপাৰ্টমেন্টতে লম বুলি বুলি যদি। এতিয়া দিপেলাই ইউজ কৰিব লাগে ন এনেই এডমিশ্যন দিয়া দিয়াতো একো নাই।
বেলেগ কথা নহয় বোলে কে, পুৰা মেধাৱী ছাত্ৰ,
তহে লম উম উম
হয় দিয়া লৰা ছোৱালীবোৰ আজিকালি বৰ খেলি মেলি।
বেয়া এ সো কাম অ বৰ উল্টা উল্টা কামবোৰ কৰে
আৰু কমঠি মাথা খাই নেকি এ সৰু সৰু
লোৱা উম।
থাবোৰ শুধ সুধে নহয় তোমাক ই উঠাই দিয়ে কেতিয়াবা। মানে কাম যদি হাতত লওঁ তেতিয়াহ'লে, পইপইচাইচে দিয়ে নিজে এ ন প্ৰিন্ঞ্চিপালৰ ওপৰত কথা প্ৰিন্ঞ্চিপালটো আমাৰ ইমানেই মানে কি ক'ম আৰু বৰ
ভাল নে বেয়া প্ৰিঞ্চিপাল জন অ এ নহয় চব কলেজতে তেনেকুৱাই মানে, উম প্ৰিনসিপাল পুৰে ইমান এটিটিউড লেভেল দেখা,
ফিল্ড খ চাফা কৰিবলে ফিল্ডৰ হাবি কাটবৰ কাৰণে সাত খ এপ্লিকেশ্যন দিছো তাৰ পিছত ফিল্ডখন চাফা কৰি দিছে ভাবিছা, কেনেকুৱা হ'ব প্ৰিন্সিপালটো,
হয় ', নিজকে মানে একদম, এম -এ- লে -মিনিষ্টাৰ বুলি ভাবি যায় একদম,
উম, পইচা খাই দিয়ে ন', তাহাঁতি সেইটো কাৰণে। অহ', - অহ ', লগ নাপায় মেইন কথা অ', -অ ', লগ কৰিবই নোৱাৰি প্ৰিন্সিপালক।
বৰ খং উঠে মোৰ এইটো,
বুলিয়ে নহয় এনেকাে- এনেকুৱা নহয় ইমানডোখৰ পৰা ইমান ডোখৰলৈ গ'লে, কিমান টকা লাগিব, কিমান টকা বাজেট বনাইছো, একদম কেলকুলেট মাৰি -মাৰি হিচাপ কৰে।
উম ', -হয় ', দিয়া প্ৰিন্সিপালৰ ৰুমত কিবা এটা বাহানত গৈ পেলাই সোমাই থকা ভাল এচি টোও লাগি থাকে যে', গৰম দিন কেইটাত একদম প্ৰিন্ঞ্চিপালৰ ৰুমত এনেই সোমাই থকাই ভাল আৰু,
ল'ৰা ছোৱালীবোৰে স্কুলত অলপ বেছি মাথাটো খাই মানে, যি এছ, জিএছলে যে ', ফোন কৰে জিএছটো মানে ইমান হেৰি নকৰে। মই গম পাওঁ মই নাজানো। মই নোৱাৰো এনেকে কৈ দিয়ে মানে সি', - তাই একেটা কথাতে খতম কৰি দিয়ে ন', কিয় মই নোৱাৰো মই গম নাপাওঁ,
এই ভাইচ প্ৰেচিডেণ্টক ওচৰলৈ পঠিয়াই দিয়ে ন',
পঠিয়াই নিদিয়ে সি নকয়, ফোনে নুঠায়। একো নকয় মই গম নাপাওঁ, পাওঁ বুলি কৈ থৈ দিয়েহি,
নাই এনেই জি এছৰতো সেইখিনি দায়িত্ব হয় আক, জি এছ কৰিব লাগে সেইখিনি কাম।
আহ মানে প্ৰথম ষন্মাসিকৰ হয়। উঠিলে পতকে সিও বেচেৰা, এ', কামবোৰ ভালকে বুজি, কোৱাই হোৱা নাই।
অ ', তোমালোকৰ কি প্ৰথম, ষান মাহ শিষতে মানে উঠিব পাৰে জি -এচ নেকি? আমাৰ ইয়াত একো নোৱাৰে আগতে,
জি -এছটো উঠিব পাৰে আমাৰ ভাইচ- প্ৰেচিডেণ্ট অ ', আমাৰ ভাইচ প্ৰেছিডেন্ট এইত, তৃতীয় - ষান্মাসিকতে উঠিব। আৰু প্ৰেচিডেন্টো ত পঞ্চম -ষান্মাসিকৰ হ'ব লাগিব। তেতিয়াই উঠিব পাৰে।
অ আমাৰ মানে জি এছ টো নহ'ব। জি এছ মানে বেগ নালাগিব লাগিব ক'তো।
অ অ আমাৰ সেইটো ভাইচ প্ৰেচিডেন্ট আৰু প্ৰেচিডেন্টৰ তেনেকুৱা।
অ আমাৰ তৃতীয় ষন্মাসিক হ'ব লাগিব জি এছ জন। আৰু আমাৰ গোটেইখিনি দায়িত্ব মানে জি এছৰ ওপৰতে ভাইচ প্ৰেচিডেণ্ট।
নহয় মানে এ এনেও জি এছ নুঠেই প্ৰথম ষন্মাসিকত নুঠে। কাৰণ নিজিকে উম। প্ৰথম কথা ই তাৰমানে জিকিলে ইয়াৰ ককায়েক আছিলে। অ নি ই ককাইকে আছিলে মানে। আৰু এন চি চি আছিলে ককাইক জন চিনিয়ৰ আছিলে তেনেকে। সি মানে ওলাই গ'ল আৰু আৰু অ ফাৰ্ষ্ট ইয়েৰ ছে ছেকেণ্ড ইয়েৰো এখন কলেজতে পঢ়া সি
অ অ তেনেকুৱাত হ'লে মানে।
অ অ আৰু তাৰ চিনাকি আছিলে অ তেনেকে তেনেকে আৱ জিকিলে আৱ এনে বাকী আমি আমাৰ বাও ভাইচ প্ৰেচিডেণ্টৰ থাৰ্ড ছেমৰ লেকে একো ব্ৰেক থাকিব নেলাগিব তেতিয়া উঠিব পাৰে। আৰু প্ৰেছিড্ৰেনটৰতো ফিপচেমৰ লেকে একো বেক থাকিব নেলাগিব তেতিয়াহে উঠিব পাৰে।
হয় দিয়া। উম উম আমাৰ যেতিয়া কলেজত আছিল তেতিয়া মোক উঠিব দিছিলে মই বোলো একে দূৰৰ পৰাই নম নমস্কাৰ এইবোৰত মই সোমাবও নাই। অ মই একদম বহুত বেয়া পাওঁ। কাৰণ তেতিয়া মানে বহুত ভাল পোৱা মানুহো ওলাই বহুত বেয়া পোৱা মানুহো ওলাই আৰু ইমান ঘুৰিব লাগে বাপৰে বাপ, সেইটোয়ে আৰু ঘূৰি ফুৰাটো হ'বলা ধেমালি মোৰ ঘৰতটো কেতিয়াও এইটো মানে। পাৰ্মিচন
উম ৰাতি ৰাতি ঘূৰিছো সেইটো টাইমত মোৰ দাদাহঁত আছিলে কাৰণে মোৰ মানে। কি জানানে এ ৰিলেটিভছ আৰু দাদাই
অ অ
আগৰ বছৰ নহয় তাৰ আগৰ বছৰ যি এছ আছিলে আমাৰ মানে বংশানুক্ৰমে আহি আছে মানে যি এনেকে সেইখন কলেজৰে আগতে খুৰাও একদম কিমান বছৰ আগতে সেইখন কলেজৰে জি এছ আছিলে
হয় দিয়া ভালে লাগে তেনেকে তথাপিও
অ এয়াই লিংকটো লিংকটো নেথাকিলেনো কেনেকে জিকিবা কোৱাচোন কোনোবাতো থাকিবই লাগিব ওপৰত
সেইটোৱে আৰু মানে চবৰ লগতে মানে মিলা মিছাটো থাকিব লাগে। যিমান তুমি
মই বাৰু বেলেগৰ যোৱাতে দিছোঁ
এহ একো নাই তথাপিও নিজৰ দায়িত্ব খিনি কৰি যাবা অ এই মোকো মাতি তি আছে বুজিছা যাওঁ দিয়া উম উম ঠিক আছে হ'ব দিয়া উম